হেল্ল'-
অ- ভালে আছেনে?
অ-অ- কি কৰিছা তুমি?
এয়া এই মোটামুটিকে অলপ হেৰি বিহু আয়োজন কৰিছো। আপোনাৰ কেনেকুৱা চলিছে বিহু আয়োজন?
বিহু- চলি আছে আৰু আমাৰ আৰু গাঁৱৰ মানুহ- ধৰা এইবোৰতো কৰিবই লাগিব।
অ-এই- এইবাৰ কি কি বনাইছে পিঠা পনা?
পিঠা পনা বনাই আছো। এইটো আজি অলপ এনেকুৱা সান্দহ খুন্দিলো কালি চিৰা অলপমানন খুন্দিলো। আজি সেই সান্দহ খুন্দিলো।
অ আপুনি সান্দহ চিৰা ঘৰতে তৈয়াৰ কৰে ন? মই চিৰাটো অৱশ্যে কেনেকে তৈয়াৰ কৰে- অলপ জানো কিন্তু- উম্ কিন্তু সেয়ে সান্দহটো কেনেকে তৈয়াৰ কৰে মই নাজানোৱে, কেনেকৈ বনাই হয়, আপুনি?
সান্দহটো প্ৰথমতে এনেকে চাউলখিনি উলিয়াই লওঁ- এতিয়া দুভাগ- দুজাত আছে মানে, এতিয়া আমি সুগৰা যিটো মানে বইল ধানৰ পৰা বনাওঁ সেইটোও এটা বনাওঁ- আৰু এনেকে মানে- বৰা ধানৰ পৰা বৰা চাউলেও- মানে এটা বনাও। দুভাগ- দুটা বনাওঁ তাৰমানে। দুজাতকে।
আহ হয় নেকি? অ
উখোৱা যিটো সেইটো আমি সুগৰা সান্দহ বুলি কওঁ। আৰুৈ চাউলৰ পৰা যিটো মানে বনাই সেইটো আমি- অ এই চাউল খিনি মানে প্ৰথমতে- ধানখিনি বইল কৰোঁ। এইটো ভাপত দি মানে উ- উখুৱাই লোৱা বুলি কয় আমাৰ। উখুৱাই লৈ পেলাই তাৰ পিছত এইটো চাউলটো উলিয়াই- ধান ৰ'দাই মেলি আৰু তাৰ পিছত চাউলখিনি উলিয়াও উলিয়াই মানে এই চাউল খিনিকে ভাজিব লাগে।
অ', ব'ইল কৰা ধানখিনিৰ পৰা ধানখিনি আপুনি শুকুৱাই মানে, আকৌ তাৰ পিছতে সেই ধান এ তাৰ পিছত খুন্দি আকৌ চাউল উলিয়াই
অ' চাউল দিয়া, সেইটো মানে আমি উখোৱা চাউল বুলি কওঁ। যিটো মানে এনেই ডায়বে ছৰ এইটো বহুমূত্ৰ থকা লোকসকলে খাই যে। সেইটো খালে ভাল বুলি কয়। সেই চাউলটোৰ পৰা বনাও। মানে সেইটো এইটো ভাজিব লাগে। ভাজি, তাৰ পিছত সেই খুন্দিব লাগে। খুন্দিলে আৰু সেইটোও একেবাৰে মিহিকে তাৰ মানে হেৰি কৰিব নালাগে, খুন্দিব নালাগে। অলপ মান মানে এনেকে গোট গোটা-গোটা অলপ থাকিব লাগে আৰু। সেই তেনেকে আৰু সেই পৰা চাউলৰ যিটো পা বনায় সেইটো সেই সেইটো এনেই আৰু, বৰা ধান খুন্দি দি পেলাই যিটো চাউল বৰা চাউল উলিয়াই। বৰা চাউল কেইটা মানে, অ' । চাউলখিনি প্ৰথমতে অলপ তিয়াই ল'ব লাগে দেই, এইটো মই ক'ব পাহৰিছিলোঁ।
অ'-অ'-অ'-অ'।
তিয়াব লাগে, তিয়াই টুকি থয়, টুকি থৈই সেই মানে পানীটো যেতিয়া নিগৰি যায় অলপ শুকান-শুকান হয় আৰু, সেই চাউলখিনি মানে ভা ভাজিব লাগে, ভাজি ভাজিব গুৰি কৰে, সেই বৰা চাউলটো মানে তেনেকে আও চাউলটো উলিয়াই তিয়াই থ অ ধৈ, ভাজি পেলাই আৰু সেইটো গুৰিটো, সেইটো বৰা চাউল। বৰা চাউলৰটো অলপ অ আঠা আঠা হয়।
আৰু গাখীৰো বেছি লাগে কিজানি ন, মানে আপোনাৰ
কুকৰা যিটো সান্দহ
হয়।
এইটো ভাত খোৱা চাউলৰ পৰা যিটো মানে বনায় আৰু, আৰৈ চাউলৰ পৰা। সেইটোত কিন্তু তুমি উম, গাখীৰ মানে বেছিকে লাগে।
অহ হয় নেকি? অহ, অহ মই বৰা ধা বৰা চাউলটোত লাগে বুলি ভাবিছিলো।
নহয় নহয়। বৰা চাউলৰটোত নহয়, এইটোত হে লাগে। এইটো মানে সেই, সেইটো মানে বহুত টানে তাৰমানে গাখীৰটো।
অহ অহ, এ বিহুৰ জল পান খোৱাটো এটা বেলেগ এটা নহয় মানে, খুব ভাল লাগেতো। আগতে আগতে আমি সেয়া চেৱা দিয়া বুৰা চাউলৰ জলপান ততেই, অহ। হয়। তাৰপিছতে কোমল চাউল এনেকা সান্দহ হয় এনেকে খাইছিলো, আজিকালি আৰু এইবিলাক অকমান খোৱাবোৰ কমেই হৈ গৈছে ইয়াত না। বৰকে মানে আমাৰ এই ফালে নচলে। সেই বিহু বুলি খাওঁ আৰু অলপ। তিনি ঘৰতে তৈয়াৰ কৰিবলৈ ইমান সুবিধা নাই। উম। এহ
উপলব্ধ আৰু।
হয় হয়, এয়া বৰা চাউল আছে কিন্তু তো মই মানে, চেৱা দিব নেজানো। এনেই কুকাৰতে বনাওঁ। বইল কৰোঁ কিন্তু সেই সোৱাদটো নাহে আপোনাৰ
পানীত যদি অলপ বেছি হয় তেতিয়া আকৌ দিগদাৰ হয় ন।
অ', ঢিলা ঢিলা হয়।
অ', মানে সেইটো আৰু এতিয়াানে এ মনে ক আমি যিটো হেইটো হেৰিত দিওঁ চেৱা দিয়া বুলি কয় আমাৰ।
অহ' হেইটো সোৱাদো বেলেগ নহয় অ' আপুনি কেনেকে বনাইছে? কেনেকে দিয়ে?
এইটো মানে পানীখিনি প্ৰথমতে প্ৰথমতে আমি চাউলখিনি তিয়াই থওঁ।
চাউল খিনি তিয়াই থৈয়। তাৰপিছত তোমাৰ পানীখিনি কিবা বতুৱা এটা পাতি দিওঁ আৰু তাৰ ওপৰত আগতে এতিয়া, এতিয়া আৰু পাবলৈ তেনেকৈ ইমান হেৰি নাই এইটো ইয়াততো বাৰু আমাৰ ইয়াত পাওঁ কলপাতৰ যি টো পটুৱা বুলি কয় যে কলগছ অ' কলগছৰ বাকলিটোৰ‌ পৰা যিটো হেৰি হৈ যায়, সেইটো আমি এনেকে হেৰিত কৰি পেলাই কাটি মানে অলপ হেৰি বাকলিটোও মানে অলপ কাটি লওঁ কাটি এনেকা মাজতে গোল কৰি মানে তাৰ ভাৱটো মানে পাবলৈ আৰু পানী যি
অহ। বতুৱা মানে মুখ, অ মুখ খনিখনত আপুনি হেৰি কৰি পোন
দি দিয়ে। দি দিওঁ মানে, দি পেলাই তাৰ ওপৰত এনেকুৱা এই খৰাহী এলুমিনিয়ামৰে হওক বা বাঁহৰ খৰাহিয়েই হওক কিবা এটা এনেকোৱা খৰাহিত তে মানে এই চাউল খিনি দি দিওঁ। যি ওপৰত ভাল মানে এনেকোক ঢ়া কি দিওঁ। ঢাকি দিলে মানে তলৰ পৰা যিটো এইটো পানীৰ মানে যি টো ভাপটো, অহ, সেই ভাপটো টোতে তাৰমানে সিজি যায় আৰু।
অ' অ'।
আজিকালিতো সেই টাউনে চাউনে এতিয়া ধৰা তোমালোকৰ সেইফালে এতিয়া এ পতোৱা পাবলৈ দিগদাৰ এনে
নাই পতোৱা পাবলৈ দিগদাৰ অ।
কাপোৰে তাৰমানে চাৰিওফালে মেৰিয়াই দিব লাগে।
অ মই এদিন ঘৰত তাতে মানে হেৰি চে টা কৰিছিলোঁ, কিন্তু বৰ ভাল ন হ'ল, সেই গা হেৰি বতৰ মানে, চাৰিওফালে মই এনেকে গামোচাখনকে আপোনাৰ মেৰিয়াই দিছিলোঁ, অ'। বৰ ভাল নহ'ল, অ'। এটো মানে ভালকে নিসিজিলে। অ', টান-টান হৈ থাকিলে বেছি টান হৈ থাকিলে মানে চাউল-চাউল হৈ থাকিলে।
অ', আৰু অকমান দেৰি আৰু অলপ দেৰি থ'ব লাগিছিলে চাগে।
হয়-হয়, তিৱাতটো মই আছিলে আঃ, তি-তিৱাই ন হ'লও মই সেইটো এটাও ভুল কাম কৰিলোঁ, চাউলখিনি
অ', চাউলখিনি তিয়াই থলে তাৰমানে ভিতৰলৈকে ধুনীয়াকে মানে বস্
অ'-অ'-অ'। তাৰ পিছতে আকৌ গোটেইখিনি‌ সেই কুকাৰতে ভৰাই আৰু আকৌ সিজাই কুকাৰতে সিজাই
কুকাৰত বনালেও হে ধৰা এনেকে গোটেই ৰাতি তিয়াই থ'লে কুকাৰত উম্ ভাল হয় তাৰমানে বস্। অ', পানী অলপমান দিয়ে আৰু মানে গেছটো ধৰা কমায় আৰু
কম কৰি থ'ব লাগে।
উম, জুইটো একেবাৰে কম কৰি থ'ব লাগে ন, অ', উহ্, অ-অ কিন্তু এইভাগে চেৱা দিয়াাতটোত যিটো সোৱাদ আছে ত'ত ইমান সোৱাদ নহয়। অ', সেই কলৰ লগত কল, গাখীৰ দি খাই ইমান ভাল লাগে।
অ', কলৰ লগতো এনেকুৱা মিঠাকেও ভাল লাগে। আৰু তুমি চাবা এনেকুৱা মানে এ-এ, আলু ভাজি বা লাই শাকৰ ভাজি। তেনেকুৱাবোৰৰ লগতো ভাল লা গে মানে।
অ'-অ', এই মোৰ ল'ৰা ছোৱালীকেইটাই তেনেকৈয়ে খাই, মানে ইহঁতি বৰকৈ গাখীৰ, দৈ লগত খোৱাতকৈ বৰা চাউলতো সেই ভা ভাজি অলপ বনাই দিলে, খাই বেছি ভালকৈ, বেছি ভাল পায়। উম।
আৰু তুমি এনে বিহুত এইবোৰ পিঠা পনা বনাইছানে?
অ'এয়া হেৰি কি কয়, তিলপিঠা দুখনমান পুৰিলো। দুখন মানে কেইখনমান পুৰিলো আৰু বিহু বুলি নিয়মতটো কৰিলোঁ। তাৰপিছতে তেল দিয়া পি পিঠা এনেকুৱা হেৰি আজি ভাবিছোঁ সুতুলি পিঠা দুটা টামান বনাম। এয়া এই বিহুৰ এই দুদিন মানেই যি খোৱা হয়। তাৰপিছত আৰু নেখায়। ইয়াত আৰু চহৰত বৰকৈ আলহী দুলহীও নাহে নহয়। কিমান ঘৰতে খাই থাকিব? লাষ্টলে আমনিও লাগে। গেজে মানে
পিঠা, তিল পিঠাটো যে মোৰ হাতত ন থে মানে মই এতিয়া তাৰ পৰিমাণটো‌ৱে মানে, তিওৱাৰ হেৰিটোৱে মই ভালকে নাজানোনে
আহ, হয় নেকি?
মানে ভাগি, ভাগি যায়। মোৰ নুথেই।
অ। অ', মইতো এই হেৰিয়ত তেম, বা পিছো মোৰ ধে মদটো উৰাল নাই, বা ঢেঁকী নাই যে। অ' অ'। অ', এই মিক্সিতেই মই পিচোঁ। সেইটোৱে মানে হেঁচি-হেঁচি থওঁ, যেতিয়া চালনীয়ে চালি।
চাউলখিনি মানে কিমান সময় দিওৱা?
মইতো গোটেই ৰাতি তিয়াও। গোটেই ৰাতি তিয়াই তাৰপিছত ৰাতি তিপুৱা টুকি পিনি এনে তেনে মেলি থৈ দিও অলপ। তাৰ পিছতে সেইখিনি মানে যিমান পাৰে মানে, এনেকৈ মানে সেই বতাহটো আচলতে সোমাবলৈ দিব নালাগে। হেঁচি হেঁচি থৈ পিনে মই ৰাতিয়েই আচলতে মই হেৰি কৰি গুৰি কৰি হেচি, তাৰপিছত কাপো কপৰি এখনে ঢাকি মই ফ্ৰিজত ভৰাই থৈ দিওঁ।
অ।
অ', সেই তেনেকা।
টোৱে মোৰ মানে ভালকে মই নাজানো।
অ', মই এক তিল দিয়া পিঠাও বনালোঁ, নাই কল দিও কেইখনমান বনালো, সেই তেনেকৈ আৰু
অ', অ'।
এয়া
তিল দিয়াটোতকে নাৰিকলটোও বেছি ভাল লাগে।
অ', অ'। অ' মই ভালেই পাওঁ, পিঠা পনাবোৰ খাই ভাল পাওঁ, কিন্তু আমাৰ ইয়াত আলহী-তুলহীটো কম যে উম, সেয়া নিজ নিজে বনাই নিজে খাব লগা নিচিনা হয়গে আৰু। সেইটো কাৰণে বৰ বেছি বনোৱা নাই কম কম বনাইছো বিহু বুলি নিয়মতটো। কৰিছো আৰু অ' সেইয়া।
আলহী-দুলহী আহিলে আকৌ ধৰা কেতিয়াবা আহি
দিও ভাল লাগে নহয়, অ', সজাই দি ভাল লাগে নহয়? অ', সজাই দি অলপ ভৰি থাকিলেও ভাল লাগে। অ', এতিয়া নাদ এতিয়া সেই সুতুলি পিঠা, নাৰিকলৰ লাৰু দুটামান বনাম আৰু অ', আহিব বিহু খাবলৈ আমাৰ এইফালে
অ', অ', আহিম, আহিম, আহিম অহ, আহিম বাৰু ঠিক আছে, বাৰু তুমি বনোৱা তেতিয়াহ'লে অ', অ', হ'ব অ', অ', অ'।